আহ কৰি আছ।
এইয়া বহি আছো টিভি চাই- চাই
ভাত বনোৱা নাই?
ভাত বনোৱা নাই বনাম হে। তই বনালি?
নাই বনোৱা এই ৰুটি বনাই আছো ৰুটি ৰুটি চাহ খাই আহিছো হে
অ ভাত নাখাও?
ভাত খাম দেৰিকে খাম, এই ছোৱালী ভোক লাগিছে বোলে সেইকাৰণে ৰুটি এখন বনাই দিছো।
অ, অ, অ, অ এইখিনি সময় পোৰা খাই লৈ পেলাই পঢ়িব পাৰিম। বোৱা হয় অ অ
এনেকে বনাই দিছো। আমিও খালো আৰু এ ৰুটি বনাই পেলাই আমিও খালো আ খান খান চ বে চাহ
অ ভালে কৰিছ।
উম দালি বনাম, দালি নেমু চেপি লম আৰু তাৰপিছত ভাত ভাতকেৰেলা আলুৱে ভাজিম লগত ভাজিম আৰু
উম হয় গৰমত তেনেকে ভাল দে।
নেমু চেপি লম আৰু
উম
উম
মই দিনতে ভাত থৈ দিছো।
অ
তাৰপাছত ভাজি চাজি বনাম আৰু
অহ
মাছ আছে ছাগে ভাজিম বোলো তেনেকে খাম,
অ এ আজিকালি গৰমত যিকোনো বস্তু খাব মন নাযায় দেচোন
অ এ ৰাতি হলে ইমান নকৰোৱে মই যে অকণমান কৰি পেলাই থয় দিওঁ। যিকোনো এটা ভাজিবা কিবা এনেকে বনাই। এলাহত লাগে হয়
অ'। এতিয়া আম বিলাক খাইছনে নাই? আম?
আম খাই আছোঁ। এ, এইয়া হে। কিনা আম ক'ৰবাত জাগ দিয়ে, হেৰি আৰু ইমান মিঠা চিঠা নাই।
অ' যাক দিয়া, যাক দিয়া আম বিলাক পাইছ খাবলৈ হয়।
উম গাঁৱলীয়া আম ক'তনো পাম।
আমি খাইছোঁ দেই বহুত।
টাউনীয়া জেগা।
আমি বোলো বহুত খাইছোঁ এ ধৰি লক কোনোবা বেপাৰী আনি থাকে, বেপাৰী মানে আমাৰ গাঁৱৰ মানুহে বেচে যে।
অ'হ।
আনে মানে ত্ৰিশ টকা চল্লিশ টকা কেজিয়ে আৰু একদম ধুনীয়া ধুনীয়া আম ও, আমাৰ সেইদিনাখন মালিক গৈছিলে ইয়াৰ ফিচাৰীৰ ওচৰত মানুহৰ ঘৰ আছে চিনাকি বন্ধু, একে তিনি কেজি মান, দুই কেজি মান, আঢ়ৈ কেজি মান দি পঠিয়াইছে, একে পকা পকা ডাঙৰ ডাঙৰ আম।
উম মই সেই ওলাই গ'লে ঘৰৰ মানুহে বেছি যে তেনেকে আনো, দুদিন আনিলোঁ। কি তাই? তা, তাই আকৌ, ‌ এই এই স্কুলৰ পৰাওঁ দি পঠিয়াই ল'ৰা ছোৱালী সোপায়ে আই সেৰিহঁতে ৰান্ধানী কেজনীমান আছে এ সিহঁত ঘৰৰ আম দি পঠিয়াই, সৰু সৰু কিন্তু ইমান ডাঙৰ নহয়।
অ, উম‌, আমাৰ আকৌ এনেকে আম আমটো এতিয়া গৰমত খাবলৈ ভাল বাৰু, এই
অ ভাল লাগে, অ ডালি চাটৰ লগত। এই আমাৰ ভাড়া মানুহ ঘৰ সেয়া সিহঁতৰ আম এজোপা আছে।
উম।
তাৰপিছত সেইজোপাও আনিছিলে সেইদিনাখন কেইটামানে, মানুহে দহটামানহে আনিছিলে বোলে দহ পোন্ধৰটামান। তাই আমাতকৈ এটা দিলে, খাবলৈ ইমান ধুনীয়া, আমাৰ ঘৰ যে মালদৈ আমজোপা। মাল দে আম জোপা নিচিনা সে এইকেইটা আম খাবলৈ তেনেকুৱা কেঁচাতে মিঠা আৰু
অঁ আমাৰ ঘৰৰ আমজোপা নি থাকে কতো নোপোৱা হলেো
অঁ এইটো পুলিচাক হেল্ল পুলি এটামান কাইলে বুলা আনি পেলাই ৰুব পা অহা ন
অঁ
গজাই নাই নেকি তলত তললৈ নগলো নহয়
এনেও মানে আমাৰ ঘৰৰ আমজোপা নিচিনা ক'তো পাবলৈ নাইকিয়া হ'ল নেকি তেনেকুৱা আম দেখিবলৈ নাই তেনেকুৱা আম দেখিবলৈ নাই
তেনেকুৱা আম খাবলৈওঁ নোপোৱা হলো খাবলৈওঁ নোপোৱা পোৱা হলো দেখিবলৈও নোপোৱা হলো
তাকে
কিবা সেই মানুহজননে দিয়া কেইটা সে তেনেকুৱাই কিন্তু আমাৰ নিচিনা ডাঙৰ নহয় আৰু সৰু সৰু হয় অলপমান সৰু কিন্তু কেঁচা তাই মিঠা হয়
অঁ সেই আমাৰজোপা আকৌ ডাঙৰ ডাঙৰ হয়
আমাৰ তোমাৰ ডাঙৰ আমাৰ তোমাৰ মালধয়া মনছিলা হাঁ উম এজোপা কিবা লেঙেৰি আম নে কি বোলে
সেই আগতে ঘৰত কম খালো নেকি আম
উম
এতিয়া নাপওঁ পাঁও তেনেকুৱা হয় নাই আৰু একো নাই এইফালে লৈছো আমাৰ এইফালো আৰুও নাই লৈছুও নাই উম উম চো চেছো একো নাই কিনিলেহে পায়
অ মাছ বাা লাগিছিল নহয় এইবাৰ কেইটামান আগৰ নিচিনা নালাগে কেইটামান লাগিছিল চাগে হ'ল এতিয়া তো লাগিল দে ইকেইদিন খালো পাছ ছয় কুৰি সাত কুৰি মান এনেকুৱা লাগিছিলে
অহ
ন তাতকে বেছিহে হ'ব খালো আৰু সেইকেইদিন পাৰি পাৰি
অ সেইয়াই লেচু তাত যে ধৰিল চব খাব পাৰি আমাৰ এফালে নোৱাৰি যে একো।
উম তাত বান্দৰে খাই।
উম দেহাই অ পিলামৰ পুলি দেহাত বিলামৰ পুলি লগাইছে লআই।
উমম
আজি পিলামৰ পুলি ৰুইছে সৰু বান্ধক ভোক দিবলৈ ৰুইছে।
বান্দৰে খাব আ পলামৰ পুলি কিনি আনিছে নেকি পলম
তিনি ঘৰ আছিলে।
অ অ মই এবাৰ লেচু কলম পাঁচটা মান দিছো এইবাৰ বোলো আকৌ দুঠাইত তিনি ঠাইত মান ৰুই দিলে
আহ
ডাল নালাগিলে ডাল লাগিব ন।
আহ
লহাখিনি ঘৰতে খাই থাকিব আমাহ কল সোপাও কৰে নহয় কলো ঢেৰ খাব পা। এতিয়া এথোক পৰিছে। ডাঙৰ-ডাঙৰ কলগেইটা
কি কল?
এ জাহাজী কল।
অ জাহাজী কল মই বুলো অক ভীম কল নেকি বুলি ভীমকল খা ভীমকল নাই তহঁত
হেএ
ভিম কল লা খা এনে ভীমকলটো খাই মস চবকে - ভী- উম বাব ভাল পাওঁ ভীমকল
উম ভীমকল গুটি খোবা
হয়
এই জাহাজী কলটোও খাবলৈ ভাল লাগে এবাকে মস্ত ডাঙৰ ডাঙৰ হৈছে। এটা খালে পেট ভৰি যায়। এনেকুৱা তাৰপিছত ক মালভোগ কল মালভোগ কল এথ পৰিছে। তে
অ
পিঠাগুৰি খুৱাক কল নে কি যে সেয়া আগতে যে আমি কওঁ পিঠাগুডৰি খোৱা কল মিঠা যে খুব।
অ সেই কি এইটো মনসা কলন সে মনসা কলন নিচিনা
অ তেনেকুৱাও এথ পৰিছে। চেনী কল এঠোপ পৰিছে।
বেছি দিবি।
তাকে কোনে নো বেচিবগৈ
কি বেপাৰী মাতি পেলাই ঘৰলৈ দি দিলেই হ'ল।
এ আমি কটো আৰু ওচৰৰ মানুহৰ পৰাাক ভগাই ভগাই দিও খা।
উ সেইটে বেপাৰী মাতি দিলেও হ'ব বেপাৰী মাতি আজিকালি কল বেপাৰী লৈয়ে নহয় বেপাৰী তেনেকুৱা বেপাৰী পাবি নহয়।
অ পুৱোৱা যায় কণো বিচম আকৌ গোটেই ধোক নিলে খাবও নাপায়। পাম ন উম এয়া ঘৰ এটা কাটি বেলা ধৰি লওক ইঘৰ সিঘৰ দিওঁ আমিও খাওঁ
উম নহয় তই হেৰি কৰিববি বেপাৰী এটা মাতি পতিবি যে হেৰি কৰি পেলা এশ আমক দুআশি মান দি দিলে তিনি
এ মানুহ এটা কৈছিলে বিশ টকা দে ইমান ডাঙৰ ডাঙৰ কল এটা খালে পেট হ হ আশী বিশছ টকাকে দে নালাগে কেইটা অল ভগাই দিম এশ টকা এটা পাম এশ টকাটো নালাগে যোৱা বোলো। পাই ন সি বেচিলে এশ টকা তাৰ পা মই
আহ
নালাগে যায় এশ টকাতো মানুহ এশ উম উম হা
অ সেইটো হয় ওচৰ মানুহ ভগাই কৰি নাইকা
অ ঘৰতো খাম ওচৰৰ মানুহকো দিম।
খায়ে সেত তাত' তেতিয়া ঔষধ-চোষধ দিব। খোৱা ক'ল ন? দোকানৰ পৰা কিনিলে ঔষধ-সৌষধ গ'ল।
অ' আমাৰ এতিয়া ঘৰত পকা একো ঔষধ নিদিওঁ। এ জাহাজী কল মানে খাব পাৰি হয়। চবে, তাতো কম যে অলমান। আমিও খাব পাওঁ।
অ'হ।
আহ। ঠাণ্ডা-ঠাণ্ডাতে নোৱাৱে কল চল নহয়, উম, আকৌ জুচ বনাই খাওঁ নহয়, জুচ বনাই গাখীৰ দি। অ' গাখীৰ দি জুচ বনাই খাওঁ কল। খাই ভাল লাগে ন।
অ খাই পোৱা নাই বাও গাখীৰ নাই নাই কল মই কলটো ইমান ভাল নেপাও আঔ কল নাখাও ইমান
অ গাখীৰ দি জুচ বনাই খাবিচোন ইমান। ধুনীয়া লাগ
আমাৰ মালিকে যে কল প্ৰসাদৰ। কেতিয়াবা নামত যে প্ৰসাদত যে কল আনো কেতিয়াবা চাৰি পাঁচ। টা আহে নহয় একেবাতে বহি লব গোটেই কেইটা কল গোটেই কেইটা কল একেবাৰতে খাই দিয়ে
অহ ভাল পায় খাই
কল খাই
অ আছে কিছুমান তেনেকুৱা
ইমান ভাল পাই বুলি কৈছো ন উম দছটা দিলে দছটা একেবাতে খাব নেকি এনেকুৱা
ওচৰতে হোৱা হেতেন নি পেলাই খাব পাৰিলি হয় ন এতিয়া দূৰত ওচৰতে হাহাই হয় ধেই কল খালে আমাক। পিছে কল পৰিয়ে থাকে ইথোক পৰা সিথোক।
উম আমাৰ ই গ মাজই বোৱাইজেনীয়ে। দিয়া অ তেতিয়া। তাই মালভোগ কল, কেতিয়াবা মালভুল। কলটো কম হয় কিন্তু ভীমকলটো। পাও মই ভীমকলটো মই খাও কিন্তু ভীম।
ভীম কলটো চেকি পেলাই, সেইটোও খাবা লাগে। সে তেনেকে।
এতিয়া গৰমতটো ভীমকলটো খাব লাগে।
অ গৰমত।
এতিয়া গৰমত ভীমকলটো খাব লাগে মানুহে।
ভীমকল খাব ল ভিমকলৰ, ভিমকলৰ পচলা। খাব লাগে।
অহ।
আকৌ,
ভীম।
অ কলৰ ডিল কেইটাও খাব ভাল।
অ।
সব পিনে ভাল হ, উম উম অ আমাৰ এয়াত ভীম। কল হে নাই। আমাৰ ঘৰত এনেই কবা আছে হব দে ৰাখ উম উম।